হেল্ল', হয় আহিছে আপোনাৰ মাতটো।
অহ', অহ', ভালে আছ ন' আপুনি অ', অ', অ', অ, মই অ, অ, মৰে ভালে আছে অ, আজি আমি আলোচনা অ, দিম হা।
ভ্ৰমণৰ বিচয়ে?
অ, ট্ৰেভেলিং হয় হ'বনে?
একদম নিশ্চয় ধুনীয়াকৈ।
ধুনীয়া অ, হয় আমিতো অ, হয় ট্ৰেভেলিং কৰা না ট্ৰেভেলিংটো আমি বহুত ভাল লাগে না। ট্ৰেভেলিং কৰে কোনোবাই অ', অ',
ভ্ৰমণৰ বিচয়ে অকনমান বিৱৰণী দিয়কচোন আপুনি ক'ত-ক'ত ভ্ৰমণ কৰিলে অসমত নে অসমৰ বাহিৰত? কেনে লাগিলে আপোনাৰ কিছুমান সেই ভ্ৰমণৰ অভিজ্ঞতা বোৰ আহ, আপুনি মৰ লগত যদি অকনমান শ্বেয়াৰ কৰে এনে ভাল লাগিব আৰু ভ্ৰমণ কেনেকে কৰিলে ভ্ৰমণটো বহুত থাকে ন ত আপোনাৰ আহ কি শিক্ষামূলক ভ্ৰমণ এনে নিজে আহ আনন্দ বা আনন্দৰ কাৰণে কৰা ভ্ৰমণ বা তেনে ধৰ্মীয় ক্ষেত্ৰত কৰা ভ্ৰমণ। ত আৰু থাকে এনে আ মানে পৰিয়ালৰ লগত ভ্ৰমণ কৰা বা বন্ধুক বান্ধবৰ লগত ভ্ৰমণ কৰা হয় আপোনাক কোনটো ভাল লাগে হয় কওক?
মই আগতে যেনিবা কলেজ লেভেলতে মই কৰিছোঁ। যেতিয়া পিকনিক আমাৰ অসমতে যেতিয়া পিকনিক আছে ন সেইটো ভৈৰৱকুণ্ড, আপুনি জানেনে ভৈৰৱকুণ্ড? অ' মই সে এই
ওদালগুৰিত
অ অ অ ওদালগুৰি ডিষ্ট্ৰিক্ট হয় সেইটো ইন বৰ্ডাৰ সেইটো ভূটান অৰুণচল এইটো বৰ্ডাৰ হয়।
তাতে এখন এটা এৰিগেশ্বন ডেমো বনাইছে ন?
হয় হয় বনাইছে ইয়াতে আৰু ৰছীৰ উম এই দলং জানে না সেইটো আছে আৰু বহুত ভাল লাগে আৰু টে ম্পল আছে বুদ্ধিছ আমাৰ সেইটো মানে বহুত ভাল লাগে। মানে যৰ আৰ্হিত যেতিয়া সেইয়াত স্পৰ্টছ যেতিয়া স্পৰ্টটো
উম।
বহুত মানুহ আহে আৰু যদি ইয়াতে পিকনিক কৰে আৰু সেইটো পানী আছে যেতিয়া নদীৰ অ' হা বোৱা
এই এ এই-এই পানীটো বাইদেউ পানীটো কৰ পৰা বৈ আহে নু?
অ' সেইটো না ভুটানৰ হয় ভুটান, চাইনা, ইন্দো চায়না, চায়না এন ভুটান। ইফালে পৰা আহে আৰু চায়নাৰ ভুটানৰ পৰা আমাৰ সিহতে অসমত আহে যি ভাল লাগে মানে সেটো ইয়াতে যি এতিয়া আ ফুৰবা যায় ফুৰবা কেইটা ট্ৰেভেলিং কৰা চব মানুহিক টো ইয়াতে মানে গা ধুই থুই আহে আৰু না আৰু দে খাই খানা-চানা বনাই সেনে যিতি কোনোবাৰে বনাই লৈ যায় কোনোবা আৰু ইয়াত বনায়ে খাই আৰু মানে যি ভাল লাগে মই মৰ ইয়াতে গেছো। তাৰ পিছতে মই আৰু আক গিচি এইটো ভ আ বগা মাটি শুনো শুনিছো না শুন শুনা পাইছোঁ আমি আপুনি অ', অ' বগা মাত এ মই গিছিলি
সেইটো সেইটো আমাৰ ওচৰে পাঁজৰে স দেখোন মোক
অ অ বগামাটি সেইটো অ বাক্স
হয়
আহ আহ বাক্সা জিলা ইয়া পৰে আৰু সিয়াতে আৰু ভূটান বৰ্ডাৰেই হয় হয়নে অঁ অঁ এতিয়া বহুত যি ভাল লাগিছে, মই সেইটোৱে যেতিয়া নদীত অ' নদীৰ পানী আহা যেতিয়া শিল আৰু বহুত মানে ভাল লাগছি আৰু, আৰু বগৰী, বগৰী গছ আছি না সেইটো বহুত ভাল লাগে। মই সেইটো ডমৰ জানুৱাৰী, অ', অ', সৈ হিক্কা হিক্কা সিটো অ', অ', অ', আমি স্কুলিং টাইমত সিটো অ, হয় পৰীক্ষা অ' অ' ফিনিছ হোৱাৰ পিছত আমি গৈছিলোঁ ইয়াতে পিকনিক খাবা।
আপোনাৰ অভিজ্ঞতাটো এনে ভাল হৈছে, বেয়া হৈছে তাতে কি কি কৰিলে, অকনমান বিৱৰণী দিবা নে?
অহ', এই ভৈৰৱ খন অহ, এই বগামাটিত না?
হয়',
আমি বগামাটিত মানে চব এতিয়া পিকনিক মানে পিকনিকত যাম। সেই সিটো আৰু মানে পিক পিকনিক কৰিয়ে মানে গৈছি আমি। যেতিয়া সেইটো মানে বনাই লৈ গৈছি ঘৰত পৰাই বনাই লৈ গৈছি, তাৰপিছত আ আমাৰ স্কুুলিং টাইমত না, স্কুুলিং মানে ষ্টাফ টো আমাৰ ইয়াতে মানে ঘৰত বনাই ইয়াতে লৈ গৈছি তাতে ইয়াতে খাইছো আৰু বগা বগামাটিতে অ হয় সেইটো ইয়াৰটো নদীত অ নদীত পানীটো মানে সেইটোৱে মানে ইয়াতে মানে যিটো এ
হম্ হম্।
যিটো ভাল আহে না বস্তু মানে সেই গৰম কিত এ, গৰম কিবা কিবি এ মানে কেনেবা লাগিল মানে ইয়াতে গা ধুই আৰু টো মানে ফ্ৰেছ হয় আৰু মানে। সেইটো পানীটো, আগে বহুত মানে, ফ্ৰেছ হয় আৰু গাছ গছনি মানে বহুত ভাল লাগে। ইয়াত পাহাৰে দি অ, বহুত ভাল আৰু মানে, সেইটো মানে মোৰ বহুত সেইটো এক্সপিৰিয়েন্ঞ্চ মোৰ মানে।
হয়, আপুনি এনে বাছেৰে যাত্ৰা কৰি ভাল পায় নে? আ ৰেলগাড়ীৰে নে এৰোপ্লেনৰে
অ মইটো চবটো ভাল লাগে মই এ ট্ৰেইনেদি ভাল লাগে। মই বেছিত অ অ বেছি ট্ৰেন আৰু আমাৰ ফেমিলি কাৰ গাড়ীত সেইটোৱে মানে ভাল মই আৰু আমাৰ ওচৰতে আছে। অসমৰ ওচৰত অসমটো আমাৰ সেই বাক্সাৰ ডিষ্ট্ৰিক। আৰু গোটেই পৰিয়াল আৰু মানাছ মানাছ এইটোত আমি সেই ৰিজৰ্ট আমি যাই আৰু সেইটো ইয়াতে ম আমি স্কুটিতে যাই। মই ম স্কুটিত মানে ওচৰৰ দৰে আমি স্কুটিত যাই বহুত ভাল লাগে আৰু সেইটো চাবা। ইনভাৰমেন যেতিয়া আ যেতিয়া আ আবেলি টাইম না? সেই টাইমত আমি ই ইয়াতে টি গাৰ্ডেন আছে না, যি ভাল লাগে মানে ফ্ৰেচ হয়। যেতিয়া এই ফৰেষ্টৰ হেৰি বিলাক আহে নামি আহে। মানে যেতিয়া বেলা ভাত হয় ইয়াতে যেতিয়া ৰাইন এলিভেন আৰু বহুত বাৰ্ড আছে। যে পিকক সেইটো যি ভাল লাগে মই চাউন্দ টো আৰু বহুত ভাল লাগে ইন্টাৰেষ্টিং মানে আৰু মাঙকি সেইটো সেইটো বহুত ভাল লাগে মই চাবা। এতিয়া আহে অ অ
আছেনে?
গল্ডেন ল বয়স সেইটো মানে নৰ্মেলি আৰু স্কুৰ্তি দেখুৱায় সেইটোও দেখাই। সেইটো মই দেখা পোৱা নাই আৰু না
হয়।
অ হয় আৰু নদী আছে আমাৰ সিতে বি বিক ৰিভাৰ। সেইটো ব বহু ফাৰৰ ভাল মানে ইয়াৰ ইনভাইৰনমেন্ট যেতিয়া আবেলি টাইমত গি মানে বহুত ভাল লাগে আৰু বহুত মানু যাই
হয় তেনেকে আৰু প্ৰমাণ আ প্ৰমাণ কৰিব লাগে মানুহ হ'ল জীৱনত মানে ভ্ৰমণ কৰ কৰিলেক আ বেলেগ বেলেগ মানে জাতি জনগষ্ঠ টি ভাষা ভাচিক মানুহক লগ পোৱা যায় তত সিহঁতৰ লগ লগত যেতিয়া আমি ভাৱ বিনিময় কৰো বা ভাৱ আমাৰ কথা বতৰাবোৰ আদান-প্ৰদান কৰো, তেতিয়া আমি হয়তো অভিজ্ঞতা লাভ কৰিব পাৰো। আৰু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মানে ঠাইৰ আমাৰ খাদ্যবিলাক আমি সোৱাদ ল'ব পাৰো। ভ্ৰমণৰ সেইটোৱে ভাল। আমি যেতিয়া মানে মন বোৰ যদি কিবা গধুৰ গধুৰ লাগে তেতিয়া ভ্ৰমণত যাব আপুনি ভাল লাগিব।
হয়।
ত তেনেকৈ আমি ভ্ৰমণ বিলাক নিশ্চয় কৰিব লাগে।
হয়।
আপুনি কি কব ভ্ৰমণ আমাৰ বা মানুহৰ কাৰণে বা সমাজৰ কাৰণে ভ্ৰমণ কৰি কৰিব লাগে নে নেলাগে?
অ মই মোৰ আৰ মোৰ ফালে তোমাক প্ৰমাণ কৰিবা লাগে। ট্ৰেভেলিংটো মানে বহুত ফাৰ ইন্সফেৰেচন হয় মানে বহুত ফালাৰে। আননা যেতিয়া আমি বহুত টাইম আমি স্পেণ্ড কৰি টাইম যেতিয়া আ ঘৰত টাইম ঘৰত কাম টাইম অফিচৰ টাইম স্কুলিং স্কুলৰ ষ্টুডেণ্টবিলাক টাইম মানে চবেই নিজা নিজা কাম কৰে মানে। ওৱান ইয়াৰ ওৱান ইয়াৰৰ পিছত আমি যে যাই তাতে গৈ ট্ৰেবেলং কৰবা যেতিয়া বেলেগ বেলেগৰ বেলেগ বেলেগ প্লেছত মানে জোগাত যায় নৈ সেইটো মানে ওৱান ইয়াৰৰ বহুত ভাল পাওঁ।
কৰি ভাল পাই বা আমাৰ কাৰণে ভ্ৰমণৰ উপযোগী সময় কোনটো বুলি ভাবে আপুনি? এনে বাৰিষাৰ বতৰ নে খৰালি বতৰ?
অ কৰালি বতৰে হ'ব লাগে বেষ্ট টাইম ই ডিচেম্বৰ জানুৱাৰী ডিচেম্বৰ জানুৱাৰী সেইটো মানে বহুত বেষ্ট টাইম আৰু সে
হয়।
ফাল লাগি টাইমত।
হয়।
অ আপুনি ট্ৰেভেলিং কৰিছে ন?
হয় কৰিছো অকনমান মই বেছিকৈ মানে অহ সকলোতকৈ পাহাৰীয়া অঞ্চল মানে ভ্ৰমণ কৰি ভাল লাগে চাপোজ আমাৰ অসমতে আছে এ পাহাৰী অঞ্চল ডিমা হাচাও আৰু অসমৰ অসমৰে মানে সীমা মূৰীয়া ৰাজ্যবোৰ আছে যেনে আপোনাৰ অৰুণাচল আৰু মেঘালয়া ত' সেইবিলাকক ভ্ৰমণ কৰি ভাল লাগে তাতে নেচাৰেল বিউটিটো যিটো আছে নেছনেল বিউটি চিনাৰী আমি মানে উপভোগ কৰিব পাৰো মানে এনে ইমান ধুনীয়া হয়ে মানে নেচাৰেল বিউটি বিলাক চাৰিওফালে মানে পাহ পাহাৰেৰে আবৃত্ত আৰু তাতে নৈ নিজ আহ আহ নিজৰাবোৰ থাকে সেই নিজৰাবোৰৰ পৰা পানী যেতিয়া নামি আহে যিটো নেকি আমি কওঁ ৱাটাৰ ফল বুলি ইমান ধুনীয়া লাগে আৰু সেই ৱাটাৰ ফলৰ চাউন চাউন বিলাকে মানে শব্দ বিলাকে মানুহক মনয় কিবা যদিও মানে অলপমান বেয়া মনোভাৱ থাকে তে তেতিয়া সেইবিলাক আঁতৰাই দিয়ে মানে মন বিলাক এনেকে সেমি যায়
হয়
সেই পাহাৰী অঞ্চলবোৰত যদি আপুনি যায় কিন্তু পাহাৰী অঞ্চলত আপোনাৰ ট্ৰেইন নাযায় সেইকাৰণে আমি বাছে দি ভ্ৰমণ কৰিবলগীয়া হয় ত
সেইটোয়ে ভ্ৰমণ ময়ো আহ ভাবো ভ্ৰমণ সকলোৱে কৰিব লাগে কাৰণ ভ্ৰমণৰ অ সেই কথাটোৱে বেলেগ হয়।
হয়।
আৰু ভ্ৰমণ কৰিব পাৰিলে ভাল। ত এবছৰত এবাৰ হ'লেও হয়তো আহ অসমেই হওক বা অসমৰ বাহিৰতে হওক সকলোৱে ভ্ৰমণ কৰিব লাগে। অ। বহুত অভিজ্ঞতা পৰিপূৰ্ণ ভ্ৰমণ হয় কেতিয়াবা আপুনি পাহাৰী সেয়া। থাকে আৰু কেতিয়াবা আপুনি নগৰীয়া চহৰীয়া অঞ্চল বিলাকত মানে ভ্ৰমণ কৰিবলগীয়া হয় ত ' আপুনি কোনটো ভাল লাগে পাহাৰীয়া অঞ্চলত নে চহৰীয়াল?
অ, মই পাহা-পাহাৰীয়া বহুত ভাল লাগে আৰু। পাহাৰীয়া অ, সেইটো মই পাহাৰীয়াটো মই বেছি
কি বুলি কয় আমি নেচাৰাল-নেচাৰেল যিটো কিব আছে এ, অ, আ মাহ সেইবিলাক এ ভিউ বিলাক এনেকে আমাক মানে ভাল এটা মানে কিবা দিয়ে।
হয়-হয়-হয় আমি অ মই বহুত ভাল লাগিছোঁ। অহ আপোনাৰ কথা পাতি অহ সেইটো।